হেল্ল', অ, কি খোৱা কি খবৰ? বা ইমান দিন খবৰ পাতি নাইে তোমাৰ।
হয়, মোৰ ভালে। তোমাৰ কি খবৰ? তোমাক বহুত দিন লগ পোৱা নাই।
অ, মোৰো আছো আৰু। খবৰ পাতি ঠিকে আছে। অ, বাকী কি কৰি আছানো?
অ, আজিকালি তেনেকুৱা একো কৰা নাই এতিয়া পৰীক্ষা চলি আছে। পৰীক্ষা হৈ গল। এতিয়া ঘৰতে আছো। অ, তুমি কিবা কাম কৰি আছা নেকি?
নাই - মইো তে থাকি কাম কৰা নাই মই মানে কিবা ভাবিছো যে, কাম যিহেতু কৰা নাই। নিজৰ কিবা বা তেনেকা ব্যৱসায় খুলি ললে ভাল আছিলে মানে।
বাহ, এইটো দেখোন বহুত ভাল কথা তুমি। কেনেকুৱা ধৰণৰ বিজনেছ কৰিব বিচাৰিছা?
মই মানে অ, জুৱেৰালী, তেনেকা মানে জুৱেলৰী চৈতি ধ। ধ যিটো ইষ্টল ওলাইছে ধৰা, একেবাৰে মানে পাতল পাতৰ যে গহন বোৰ সিহঁতে পিন্ধি ভাল পায় তো জেজি যিটো ফেশ্বন এতিয়া চলি আছে ত তেনেকুৱা ধৰণৰে তেওঁলোকৰ লগত খাপ আহ খোৱা খুৱাই। কিনে মই তেনেকুৱা ধৰণৰ, অ, জেলৰী মানে ব্যৱসায় এটা কৰিব বিচাৰিছো।
বাহ, খুব সুন্দৰ এটা ধাৰণা যিটো বৰ্তমান সময়ত হয়তো বহুত খিনি অ, প্ৰচলিত হব তুমি বহুত খিনি ভাল প্ৰদৰ্শন কৰিব পাৰিবা। পিছে বিজনেচ খোলিলে আমি সাধাৰণতে কি বুজোঁ নো? তুমি আহ অলপমান মোক বুজাই কব পাৰিবা নেকি
বিজনেচ মানে আন একো নহয় তোমাৰ অ নিজৰ মানে লাভ উপাৰ্জনৰ বাবে সামগ্ৰী বা আ তেনেকে খেৱা আ বিক্ৰী কৰা বা ধৰা নিজে উৎপাদন কৰা ধৰা বেলেগ জাগাত ধৰা বস্তু এটা কম দামতে পালা ঠিক আছে এতিয়া ধৰা গুজৰাট জাগাবোৰত তোমাৰ কাপোৰৰ দাম কম হয় বহুত বেছি কম হয় তাৰে পৰা বহুতবোৰ ব্যৱ সায় বোৰে কি কৰে তোমাৰ তাৰে পৰা কাপোৰ বোৰ কম দামত লৈ আনে এতিয়া গাড়ী ভাড়াতটো যাব সেইটো মানে এড কৰি দিয়ে কাপোৰতো এড কৰি দিয়ে সিহঁতে যেতিয়া মানে বিক্ৰী কৰে ত' তাৰ পৰা কাপোৰ আনি ইয়াতেতো অ বহুত দামত মানে বিক্ৰী কৰে আৰু গ্ৰাহক বোৰেতো কাপোৰ ল'ব কাৰণে সদায় - সদায় গুজৰাটত যাব নোৱাৰে ধৰা অসমৰ পৰা গুজৰাট। ত' সেইকাৰণে তেনেকুৱা ধৰণৰ মানে সেইটো হৈছে তোমাৰ ট্ৰেডিং হয় মানে বেলেগ জাগাৰ পৰা ধৰা অ, বেলেগ জোগাত বস্তু আনি বিক্ৰী কৰা সেইটো তোমাৰ বুলি কয় তাৰ পিছত আৰু এটা বিজনেচ আছে মানে যিটো মানে বস্তুটোতো মানে আগৰ পৰাই আছে তুমি খালি অলপমান এডাপ্ট এ কৰিলা ধৰা অ তুমি কিতাপ এখন কিনি আনিলা ত তাৰে লগত তুমি কিবা অলপমান নিজৰ ফালৰ পৰা এড কৰিলা ঠিক আছে ত' সেইটো এটা বেলেগ বিজনেচ হল তাৰপিছত ধৰা আৰু বিজনেচ আছে অ এতিয়া যিটো মই বিজনেচ কৰিম এ সেইটো এটা বেলেগ ধৰণৰ বিজনেচ ধৰা মই নি যাকে ডিজাইন বোৰ বনাব লাগিব অ জেঞজিৰ কাৰণে ত' তেওঁলোকৰ ধাৰণাটো কেনেকুৱা ধৰণৰ মই সেইবোৰ হয়তো চচিয়েল মিডিয়াৰ জৰিয়তে পাইছো বা তেওঁলোকে পিন্ধা গহনা বোৰ মই হয়তো চাইছো মই অনুসৰণ কৰিছো তেনেকুৱা ধৰণৰ সিটো মানে একেবাৰে মোৰ নিজৰ ফালৰ পৰা হ'ব আৰু কিছুমান বিজনেছ আছে ধৰ ৰিপেয়াৰ কৰা মানে বস্তুটো মানে তোমাৰ ভাল বস্তু এটা যদি বেয়া হৈ গল সেইটো মানে আকৌ সেইটো মানে ভাল কৰি দিয়া সেইটো এটা ৰিপেয়াৰিং বিজনেছত আহিছে তে তেনেকুৱা ধৰণৰ কেইবাটাও মানে বিজনেচ আছে আৰু।
হয় তুমি বৰ সুন্দৰকৈ বিজনেচৰ ধাৰণাত তো মোক বুজাই দিলা আহ, এতিয়া মই এটা কথা কথা জানিব বিচাৰিম তুমি যিটো কৈছা যে আহ, বৰ্তমান সময়ত জেন জিয়ে যিটো বিচাৰে জন জিয় তেনেকৈ ধৰণে বস্তুবোৰ দি চাহিদা কৰে যিবোৰ বস্তুৰ তেনেকে মানে সেইটো ধাৰণাত যেয়া আমি বস্তুবোৰ বনাও। হয়তো আমি বেছিকে বিক্ৰী কৰিব পাৰিম আহ, তেনেক কে আমি বেছি লাভান্বিত হব পাৰিম ত' তুমি ভাবা নেকি যে গ্ৰাহক বিজনেচৰ এটা বহুত গুৰুত্ব পুৰ্ণ আহ-আহ অংশ হয়।
হয়-হয় এতিয়া চোৱা গ্ৰাহক নহলেতো আমি বেপাৰ বাণিজ্যই কৰিব নোৱাৰিম আমি যিবোৰ কৰি আছোঁ মানে গ্ৰাহকৰ কাৰণেই কৰি আছোঁ তেওঁলোকৰ অ, কথা ভাবি চিন্তে কৰি আছো আৰু কেতিয়াবা ধৰণৰ কেতিয়াবা ধৰা কিছুমান বি নেছ হয় যিটো মানে সমাজ এখনৰ ভালৰ কাৰণেও ধৰা মানুহে কৰে ঠিক আছে এতিয়া ধৰা অ, মেডিচিন যিটো মেডিচিনৰ যিটো বিজনেচ হয় সেইটো ধৰা সমাজ এখনত টো ভালৰ কাৰণে হয় তেওঁলোকে অ, লাভ অৰ্জ ন কৰি আছে হয় সেইটো ঠিকেই তেওঁলোকে লাভ অৰ্জন কৰিবই লাগিব নিজে খাবলে অ, বা নিজে থাকিবলে। কিন্তু সেইটো তেওঁলোকে মানে সমাজ খনৰ কল্যাণৰ কাৰণেও কাম কৰি আছে তেনেকুৱা ধৰণৰ তোমাৰ বহুত বিজনেচ আছে যিটো মানে তোমাৰ সমাজৰ ভালৰ কাৰণে কৰে বা পৰিৱেশৰ ভালৰ কাৰণে কৰে এতিয়া চাবা মই তোমাক কৈ আছোঁ যে পৰিৱেশ ভালৰ কাৰণে কেনেকুৱা ধৰণৰ বিজনেছ চেন্স ধৰা যিবোৰ বিজনেচ যে কাগজৰে বস্তু বনাই অ, কা - কাগজ মানে ধৰা আ অৱা কাইব প্লাষ্টিক বেগ চেগ যে সেইবোৰ নোহোৱা কৰিব কাৰণে কাগজ কিছুমান বেগ বনাই বা কাগজৰ কিছুমান অ হেৰি বনাই কাপ ধৰা বনাই তেনেকে সেই বিজনেচবোৰ তোমাৰ পৰিৱেশৰ ভালৰ কাৰণে হয়। তেনেকুৱা ধৰণৰ বিজনেচবোৰ মানে তেওঁলোকে অ মানে লাভ অৰ্জনতটো কৰিবই সেইটোতো খাটাং বিজ বিজনেচটোৱে সেইকাৰণে কৰে তেওঁলোক কিন্তু তাৰ উপৰিও সমাজ এখনৰ ভাল কৰে বা নিজৰ পৰিৱেশটো ব তেনেকে মানে ভাল কৰি কিনে অ
হয় নিশ্চয় তুমি এটা বহুত গুৰুত্বপূৰ্ণ কথা কৈছা যে আ বিজনেজ আ মে মানুহে আ লা লাভ অৰ্জন কৰিবৰ কাৰণে বিজনেজটো কৰে কিন্তু তাৰ আ ভাল দি ইশ আছে যেনেকে বিজনেচ কিছুমান বিজনেছে পৰিৱেশ সংৰক্ষণ কৰে অ যেনেকে অ অ কাঠেৰে চৰী অ সূতাৰে প্ৰস্তুত কৰা বেগ যদি আমি ইউজ কৰো তেতিয়া হ'লে আমি আ পৰিৱেশ বহুতখিনি আ সংৰক্ষণ কৰিব পাৰো বা বচাব পাৰো কাৰণ প্লা প্লাষ্টিকে আমাৰ পৰিৱেশ বহুত প্ৰদূষণ কৰিছে চ মই ভাবো সেইটোৱে এটা বহুত ভাল আ পদক্ষেপ যিটোৱে নেকি আমাৰ পৰিৱেশ শক অব প্ৰদূৰষণৰ পৰা বহুত আহ সংৰক্ষণ কৰি ৰাখ
হ হ এতিয়া অ কোৱা কোৱা কিবা কব খুজিছিলা?
হয় মই সেইটোৱে ক'ব বিচাৰিছিলো যে আ আমি যেতিয়া বিজনেজ এটা হা আ আৰম্ভ কৰো মানুহৰ মেইন মোৰ আ এ তোমাৰ লক্ষ্য থাকে যে আহ প্ৰফ লাভ অৰ্জন কৰা কিন্তু আমি তাৰ লগত সংগতি ৰাখি আমাৰ যাতে পৰিৱেশ বিনষ্ট নহয় সেইফালে, আমি আহ মন দিব লাগে ধ্যান দিব লাগে।
হুম হুম।
এতিয়া ধৰা মই তোমাক ক'লোৱে যে মই বিজনেচ ব্যৱসায় এটা বেপাৰ বাণিজয়। আৰম্ভ কৰিম বুলি ভাবিছো কিন্তু তাৰ কাৰে মোৰ। হাতত ধৰা উপযুক্ত এতিয়া উপযুক্ত পৰিমণৰ পুঞ্জি নাই অথ তোমাৰ পইচা নাই বিজনেচ এটা খুলিবলে ত মই তাৰ, কাৰণে আগতে ভাবিছো যে কিবা সৰু সুৰা ধৰা কাম কৰি লও যিমানে পইচা নহক, ক সৰু সুৰা কাম কৰি কিনে তাৰ পৰা যদি তেনেকে যদি জমা কৰি কিনে। প্ৰথমতে মই সৰু এটাই ধৰা বিজনেছ কৰিলো। আহ, তাৰপিছত সেই বিজনেচটো মানে বাঢ়িব মানুহে জানিব বা ধৰা মই এডভাৰটাইজমেন্ট কৰিব লাগিব বিছ নেছটোৰ কাৰণে আৰু প্ৰডাক্টৰ প্ৰমোচন কৰিব লাগিব। তেনেকে ধৰণৰ বহুত বস্তু আছে, ধৰা ফ্ৰী চেম্পল দিব লাগিব। তেতিয়াহে মানে গ্ৰাহক বোৰে গম পাব যে অ, এনেকুৱা এটা বস্তুও মানে অ, মাৰ্কেটত বা বজাৰত আছে আমি কিনিব লাগে বা তেওলোকক পপ প্ৰথমতে হয়তো মই ধৰা মোৰ কম্পিটিটৰচ বা মোৰ লগত থকাতো যেনেকুৱা বহুত ধৰণৰ ধৰা গহনাৰ বা জুলৰীৰ গহ বুলি ক'ব নোৱাৰি, এইটো যিহেতু জেনজি টাইপৰ মানে জুলৰী মই হেৰি কৰিম। কোনো খুণ নহয়, তেনেকুৱা নহয়। ত মই কি কৰিব পাৰো যে, প্ৰথমতে মই তেওঁলোকক গ্ৰাহকবোৰক, একেবাৰে কম দামত যদি বিক্ৰী কৰো তেতিয়া হয়তো বহুতো গ্ৰাহক মোৰ প্ৰতি আকৰ্ষণ হব ধৰা। প্ৰথমতে গ্ৰাহকবোৰ মোৰ ওচৰত আহিব। তাৰপিছত হয়তো মই তেনেকেই মানে বস্তুৰ দামটো, অ', এতিয়া দামটো চব বস্তুৰে বাঢ়িছে। ছে ধৰা। তেতিয়া মই সময়ৰ লগে লগে তেতিয়া বঢ়াই দিলেও মানে কোনো কথা নাই।
হয়। নিশ্চয় তুমি কথাটো ঠিকেই কৈছা যে, আমি গ্ৰাহকক কেনেকে আকৰ্ষণ কৰিব পাৰো। প্ৰথমতে তুমি ভাবিছা যে বস্তুখিনি কম দৰত দি তুমি গ্ৰাহকক ওচৰ চপাব বি ছা, সেইটো বহুত ভাল কথা, কিন্তু বৰ্তমান সময়ত যিহেতু সামাজিক মাধ্যমৰ বৰ্তমান সময় চলি আছে। আমি অ কিছুমান বস্তু স্তো অহ, সামাজিক মাধ্যমৰ যোগেদি আমি গ্ৰাহকৰ ওচৰত চপা নিয়াবলৈ বহুতখিনি সুবিধা হয় আমাৰ। তেনেকেই আজিকালি। ইনষ্টাগ্ৰাম, ফেচবুক আৰু বহুতো এনেকুৱা এপ আছে, যাৰ জৰিয়তে আমি আমাৰ বস্তুবোৰ নিৰ্দিষ্ট মানে যোনে সেই বস্তুখিনি আচলতে বিচাৰে, তেওঁলোকৰ ওচৰ চপাবলৈ, অহ, সুবিধা হৈছে। ত' তেনেকেই, হয়। তেনেকেই মই ভাবো, আজিকালি বিজনেচ এটা কৰিবলৈ, অহ, গ্ৰাহকৰ ওচৰ চাপিবলৈ সুবিধা হয়। আৰু তুমি যিহেতু কথা এটা কৈছা যে, বিজনেছ এটা আৰম্ভ কৰিবলৈ মূলধনৰ প্ৰয়োজন। সচাকে, এইটো কথাত মই একেবাৰে সহমত হয়। প্ৰথমতে তাৰ কাৰ আমাক মূলধন লাগে আৰু তাৰ কাৰণে আমি কিবা অহ, আগতীয়াকৈ আমাৰ হাতত মূলধনৰ প্ৰয়োজন হয় আৰু। যিহেতু এতিয়া আমি ডাঙৰ হ'লো। এতিয়া আমি ঘৰৰ ওপৰত এইবোৰ আৰু চাপ দিব নোৱাৰো। আমি নিজেই কিছুমান কাম কৰি, তাৰ পৰা উপাৰ্জন কৰি, নিজেই চেষ্টা কৰিব লাগিব। বিজনেচ এটা গঢ়ি তুলিবৰ কাৰণে।
হম হম। আৰু এতিয়া বিজনেচ এটা মানে, মই যিহেতু আৰম্ভ কৰিম বুলি ভাবিছোৱেই তাৰ কাৰণে মই কিছুমান অ বিজনেচ মেন অ বিজনেচ মেনৰ কিতাপ পঢ়িছো ধৰা। যেনেকে ছাৰ ৰতন টাটাৰ কথাটো- চাগে জানাই হয়তো চবে জানে তেওঁ মানে নিজৰ- নে বহুত খিনি আগুৱাইছে বহুত খিনি মানে- তেওঁক চবে জানে আন্তঃৰাষ্ট্ৰীয় পৰ্যয়ায়তো তেওঁক- চবে জানে আৰু তেওঁক চবে ভালো পায় তেওঁ এটা এ- এটা আদৰ্শ মানে- এজন আদৰ্শ বিজনেচমেন টো আছিলে লগতে- তেওঁ মানে সমাজৰ বিষয়ে বহুত খিনি ভাবিলে ধৰা নিজৰ বিষয়ে - ইমান এটা নাভাবিল নিজে বহুত সাধাৰণ ভাৱে অ জীৱন এটা নিৰ্বাহ কৰি- কৰিছিল হয়তো তেওঁ-
বেলেগৰ বাবে এতিয়া ধৰা অসমতে বহুত মানে বানপানী হৈছিল- তাৰ কাৰণে তেওঁ পইচা বহুত খিনি মানে ড'নেট কৰিছিল বা দান কৰিছিল- ত তেনেকুৱা ধৰণৰ মানুহবোৰক- মানে চাই কেনে উ উৎসাহিত হওঁ যে উম যে বিজিনেছ। কৰাৰ লগতেও মানে কেনেকে সমাজৰ লগত জড়িত হৈ থাকিব পাৰে তেওঁলোকে-
হয় নিশ্চয়, আজি তোমাৰ লগত বহুত খিনি আহ বিজনেজ সম্পৰ্কীয় - অ অ।